কোৱাচোন।
কি কৰি আছা?
সেই ঘৰৰ আগফালত মানে ওলাই আহিছিল অলপ। কোৱা?
আজিও বহুত গৰম ন।
হয়, আমাৰ ফালে বহুত গৰম আজি, আজি মানে, এই বহুত ৰ'দ দিছে যে। আৰু তোমাৰ বতাহো নাই, বতাহো নাই, সেইকাৰণে, মানে গৰমটো অলপ বেছিয়ে লাগি আছে। ন।
গৰম, বহুত গৰম।
হয়, তোমালোকৰ ফালে বতাহ-চতাহ আহি আছে নেকি?
বতাহ অলপ আগতে দিছিলে, এতিয়া নিদিয়ে।
হয়, আমাৰ ফালেটো একদম, বতাহ নাই।
বহুত গৰম, দি দিলে আজি হঠাৎ।
হয়, আজি একদম বহুতেই গৰম।
ঘৰত কেতিয়া যাবা?
ঘৰত যাম, ধৰা তোমাৰ আধা ঘন্টামান পিছত। ক'ৰবাত ফুৰিবলৈ যোৱা নেকি তুমি?
যাওঁ।
ক'ত গ'লে, ভাল লাগে তোমাৰ।
ফুৰিবলৈ গ'লে, যিকোনো ঠাইত ফুৰিবলৈ গ'লে ভাল লাগে। তোমাৰ।
হয়, উম। হয়, পাহাৰীয়া ঠাইত অলপ বতাহ-চতাহ লাগে যে।
অ', অ', সেইটোৱে, তুমি যোৱানে?
হয়, মই ঘাটৰ ফালে যাওঁ, নদী, নদী চনী, নদীৰ কিনাৰত যাওঁ। পাহাৰ, পাহাৰিয়া ঠাইত যাওঁ তেনেকায়।
অ', নদীৰ কিনাৰত গ'লেও, ভালেই লাগে।
হয়।
হাৱা, ঠাণ্ডা হাৱাও উঠে, নদীৰ পানীৰ পৰা। পানীলে, বেছি ৰাতিপুৱা একদম, ৰাতিপুৱা গ'লে আৰু। তোমাৰ, আবেলি গ'লে ভাল লাগে, অ'।
হয়, হয়। ঠিক আছে, হ'ব।
উম, হ'ব।